হেল্ল'।
নমস্কাৰ।
নমস্কাৰ দাদা। কি খবৰ?
আছো আছো ভালে আছো। তোমাৰ কি খবৰ।?
হেল্ল নে আমাৰ কথাটো।
হয় হয় কলো তোমাৰ কি খবৰ?
আছো ভালেই ভাল।
আহ গৰম কেনেকোৱা?
হয় আজি তো বচন্ত গৰম দিছো আজি বহুত গৰম। বহুত গৰম আছিলে আজি ৰাতি মানে ৰাতি পোৱাৰে পৰা গৰম আজি।
হয় হয়। গৰমতটো বহুত দিছে সেই হিচাপে আপোনাৰ খাদ্য তালি। এইবিলাক খাদ্য তালিকাবিলাকো অলপ গৰমৰ কাৰণে বেলেগ বেলেগ। কৰাৰ কাৰণে চেষ্টা কৰিব। গৰমৰ পৰা গৰমৰ পৰা ধৰক আজিকালি। ৰিচেণ্ট্ৰি হৈ আছে।
হয়।
তাৰপিছত কাহ হৈ আছে চৰ্দি হৈ আছে এই গৰমৰ পৰা। ত খোৱা খাদ্যবিলাক অলপ। সাৱধানতাৰে খালে হ'ল। হয় না নাই?
হয়।
আহ কক।
হয় আজিকালি খোৱাৰ পৰাই মানে বেমাৰ আজাৰটো বৃষ্টি হৈ আছে খোৱাৰ পৰাই আমি। খোৱা দোৱাটো মানে কোনো মানে এইটো মানে ই নকৰি মানে যেনেকুৱা তেনেকুৱা খাই থাকে। গোটেই দিন তাৰ বাবে এনেকুৱা হয়।
হয়। গৰমত একচুৱেলি আপোনাৰ পানীটো যে আছে।
হয় হয়।
পানীটো অলপ বেছি খাব লাগে, আৰু পাৰিলে পানী লগত অলপ লেবু নহ'লে আপোনাৰ এই গ্লুক'জ দি খাব পাৰে। শৰীৰৰ কাৰণে ভাল। গৰমৰ কাৰণেও ভাল, শৰীৰৰ কাৰণেও ভাল, হয় হয়। এনে খোৱা খাদ্যবিলাকতো ধৰক আজিকালি মানে নাইণ্টি পাৰ্চেণ্ট বেমাৰ খোৱা খাদ্যৰ পৰাই হয়। পানীটো আপোনাৰ ফিল্টাৰ ফিল্টাৰ কৰি খালে ভাল মানে।
হয়।
আৰু খোৱা খাদ্যবিলাক ধৰক মানে এই ফ্ৰ্ৰীজৰ ঠাণ্ডা পানী। কল্ ড্ৰিংকস কিবা ধৰক জুচ তুচ এইবিলাক। নোখোৱাই ভাল বৰ্তমান।
হয় সেইটোও মানে এইবিলাক মানে আমাৰ আৰু মানে ক্ষতিকাৰক হয় এইবিলাক।
হয় হয় হয়।
এতিয়া সেইবিলাক ধৰক
হয়।
মানে এই যে এই ফ্ৰিজৰ যিটো বস্তু, মানে ফ্ৰিজৰ যিটো বস্তু আছে নহয় নেইলপলিচ বিলাক কিবা কিবি আৰু ঠাণ্ডা বিলাক আছে, এইবিলাক মানে কিবা মানে এই সিহঁতি মেডিচিন দিয়া নহয়
হয়, হয়।
সেইবালাকত মেডিচিন দিয়া, মিলোৱা থাকে
হয়, হয়।
তোমাৰ বহুত ক্ষতি হয় এইবিলাক খোৱাত।
হয়, এইবিলাক তাৰমানে আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত মানে বেয়া বহুত অমংগল এইবিলাক ভাল নহয়।
হয় হয়।
বাচ্ছা বিলাকৰ আজি বেমাৰ আজিকালি বেমাৰ এইবিলাকৰ পৰাই, তাৰমানে খোৱা খাদ্যবিলাক যোগে আমি মানে সঠিককে নাখাও, তেতিয়াহ'লে বেমাৰ আজাৰ বিলাক মানে বেছি হৈ থাকিব। সেইকাৰণে আমাৰ ঘৰত চবৰে সজাগতাৰো দৰকাৰ আছে।
হয়।
যিহেতু আমি গাঁৱত থাকো, গাঁৱত অলপ খেতি বাতি কৰি খাব পাৰো। ঘৰুৱা মানে শাক পাচলিবিলাক সেউজীয়া শাক পাচলিবিলাক। মানে ঘৰত হয়, ঘৰত উৎপাদন কৰি খাব পাৰোঁ গোবৰ সাৰেৰে।
হয়, হয়, এইটোত মানে আমি চব মানে ঘৰত কৰি খাওঁ মানে চব মানে অৰ্গেনিক পাইছে সেইবিলাকতে।
হয়, হয়, হয়, অৰ্গেনিক মানে একদম পিয়ৰ অৰ্গে নিক হয়, হাতত বনোৱা বস্তু এইটো খায়ো আপোনাৰ সোৱাদটো টেচ টো বেলেগ হ'ব।
প্ৰটিন এইবিলাকতো প্ৰটিনৰে মানে বহুত
আজিকালি ধৰক বজাৰৰ খোৱা খাদ্যবিলাক ইমান ভাল নহয়। আপুনি মানে ঠাণ্ডা পানীয হওঁক, ক'ল্ড ড্ৰিংকস হওঁক মানে জুচ কওক, কিবা বজাৰৰ, ফ্ৰিজত ৰাখা, এইবিলাক তাৰ মানে চব মেডিচিন দিয়া থাকে। বেছিভাগে
একচলি আমিতো পানীটো ইমান ঠাণ্ডা ইমান ঠাণ্ডা পানীও খাব নালাগে, আমি জাষ্ট মানে নৰ্মেল পানীটো খোৱাটোৱে ভাল। কিন্তু আমিটো বহুত ঠাণ্ডা পানী খাওঁ, মানে একেবাৰে আপুনি এটা কাম কৰা আপুনি যিমান মানে বেছি ঠাণ্ডা পানী খাব নহয়, আপুনি আপোনাৰ এটা বস্তু লক্ষ্য কৰিব লাহে-লাহে শৰীৰটোৰ দুৰ্বল হৈ থাকে। যেতিয়া আপুনি পানীতো ঠাণ্ডা পানীতটো বেছি খাব, বেছি ঠাণ্ডা পানী খোৱাৰ পিছত আপুনি দেখিব অতপ মানে আপোনাৰ পেটটো কিবা-কিবি লাগিব অলপ মানে দুৰ্বল-দুৰ্বল ভাব হৈ যায় তেনেকুৱা।
হয়, হয়, হয়।
ঠাণ্ডা পানী খোৱাৰ পিছত।
হয়।
ত' আমি পানীটো মানে, মানে সকলো সময়ত মানে নৰ্মেলি খাব লাগে।
হয়, নৰ্মেল মানে পানীটো আপোনাৰ খোৱাৰ একচোৱেলি নিয়ম হ'ল, ফ্ৰিজ এ কি কয় ফিল্টাৰ কৰি খোৱা, আ-আৰু যদি ফিল্টাৰ নাই, তেতিয়াহ'লে ধৰক ৰাতিপুৱা গৰম পানী অলপ পানীত পানীটো উতলাই, দিনতটো ৰাখি দিলে সেইটো খাব পাৰি। আৰু আপোনাৰ যিটো গৰম আৰু কি হয় গৰম যি গৰমৰ কথা ক'ল আপুনি, গৰমটো আজি কালি তাৰমানে আজি তিন দিনৰ পৰা গৰমটো অত্যাধিক একদম, অত্যাধিক গৰম। গৰমত আপোনাৰ পানীটো নেমু পানী খালে বেছি ভাল নহ'লে গোলোকজ দি খাব পাৰে নহলে অ আৰ এছ এল এটা পোৱা যায় পেকেট পাউডাৰ এটা পোৱা যায়।
এইটোৱেই ভাল একো বেয়া নহয়টো
হয় হয় ডক্তৰে এইবিলাকে দিয়ে আজিকালি। ধৰক তাৰ মানে বতৰটো বেয়া গৰম প্ৰচণ্ড মানুহৰ মানে পায়খানা হৈ আছে ডায়ৰ হৈ আছে বমি বমি ভাৱ হৈ আছে বা বমি হৈ আছে এনেকুৱা
সেইবিলাক আচলতে গৰমৰ চিজননৰ গৰমে গৰমি আছে।
হয়, হয়, গৰমৰ পৰা। ত' সেইকাৰণে গৰমৰ পৰা আমি মানে স্বাস্থ্যটো কেনেকে ভাল ৰাখিব পাৰে, সেইটো আমাৰ মানে যতন লোৱাটো কৰ্তব্য বা দায়ি ত
উ', হা আপুনি ই ঘৰত কিবা, কিবা আপুনি কৰে নে নাই ঘৰতে
নাই মইতো একদম মানে, শাক-চব্জি যিটো কয় আপোনাৰ সেউজীয়া শাক-চব্জি হয় সেইটো, শাক চবজিটো মই একদম ঘৰত কৰো। গোবৰ গোবৰ হাৰৰে প্ৰযোগ কৰোঁ। মই শাক চব্জিটো ঘৰৰে খাওঁ
হয়
বাহিৰে বস্তুটো নাখাওঁ বেছি
হয় এইটো মানে বেলেগকো অলপাক মানে কৈ দিব লাগিব বেলেগ মানে বহুত মানুহ আছে এতিয়াও আমাৰ গাঁৱৰ মানুহ উচৰে পাজৰে থকা কিছুমান তাতে মানে এই বজাৰৰ পৰা ইমান চব্জি খাই বজাৰৰ চব্জি বিলাক আপুনি চাওক বজাৰত যিটো চব্জি আপুনি বুজ আলু আ যেটো আলু আছে নহ আলু
হয় হয়
এইটো আমি যদি ঘৰত ৰো মানে মোটামোট দুই মাহ তিনি মাহ লাগিব আলুটোহতে আৰু এই বজাৰৰ বিলাক কি হয় এইবিলাক এই পোন্ধৰ দিন বিশ দিনৰ ভিতৰত মানে আলু উৎপন্ন হৈ যায় কিয় হৈ যায় সেইটো মানে পুৰা পুৰি মেডিচিন দি প্ৰডাকশ্যনটো মানে ইমান সোনকালে হয়, মানে পইচাৰ কাৰণে সোনকালে হৈ যায়।
হয়
সেই
আপুনি আৰু এটা বস্তু হয় আৰু এটা বস্তু আপুনি মানে খিয়াল কৰিব তাৰমানে বজাৰৰ আমি যে শাক চবজী বিলাক খাওঁ,
উম
এই কেঁচা জ্বালাটো বা বেঙেনা বেঙেনা বা আপোনাৰ এই টমেটম যে আছে টমেটো এইবিলাক আনি ঘৰত আপোনাৰ দুইদিন বা তিনিদিন থৈ দিব বেয়া হৈ যাব বেয়া হৈ যাব আ অল আল্টিমেটলি আপোনাৰ এই বস্তুটো মানে বেয়া হৈ যাব বা বেয়া হৈ যায় এইবিলাক আমাৰ ঘৰত যিটো বস্তু বনোৱা হয় তাৰমানে ৰা মানে সাৰ নোহোৱাকে একদম অৰ্গেনিক পদ্ধতিৰে যে, সেইটো আমি ঘৰত বনাই খাওঁ। ঘৰৰ শাক চবজী বিলাক এদিন নহয় তিন দিন ৰাখক আপুনি একো
এইটো নহয় হয়
না ফ্ৰিজত ৰাখিব লাগে না মানে ৰাখি মানে এনেই নৰ্মেলত ৰাখি দিলেই বাছ হৈ যায় থাকি যায় দুইদিন তিনিদিন চাৰিদিন থাকি যায়।
আৰাম দি থাকি যায়।
হয়। বজাৰত আজিকালি মানে প্ৰায় ভাগ বস্ত- টোৱে ধৰক মানে আমি যে এই যে ফাষ্ট ফুডবিলাক যে খাওঁ। ৰেষ্টুৰেণ্টত। বা হোটেলত গৈ কিনে আমি যে ফাষ্ট ফুড খাওঁ সেই ফাষ্ট ফাষ্ট ফুডবিলাকতো বহুত ঝামেলা।
মানে এইটো চব মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয় এইটো
কামৰ কাৰণে আমি বাহিৰত ওলাই যাওঁ দিনটো এনেই নাকে মুখ খোৱাকেই হয়ত হোটেলত খাই দিলোঁ হোটেলৰ খোৱা বস্তুটোতো আৰু বেয়া এইটো মছলা বেছি তেল বেছি। কালি চজ্বিটো আজি দিছে আপুনি গমে নাপাব ফ্ৰিজত ৰাখি দিব
উম উম সেইটো মানে আমাৰ শৰীৰৰ কাৰণে বহুত ক্ষতি হয়। উম
পেটৰ কাৰণে বহুত বেয়া সেইবিলাক চাই চিন্তি খাব লাগিব আৰু সজাগতা তাৰো অলপ দৰকাৰ আছে আমি যিহেতু গাঁৱত থাকো।
হয়।
হয় গাঁৱতো আমি সব মানে অলপ অলপক চবে কৰি খাব পাৰো নিজে। ।
অ অলপ মানে মাটিত তা আমাৰ গাঁৱে আজিকালি চবৰে মাটি থাচ। অলপ মানে কৰিবলগীয়া চব্জি চজ্বি কৰো। আৰাম চে আমি খাই অসুবিধা নাই। মানে আমি অলপ পৰিশ্ৰম কৰিলে হৈ যায়।
হয় হয় হয়।
কিন্তু সেইটো আমি মানে কিছু মানে নকৰে।
হয় শাৰীৰিক পৰিশ্ৰমো হ'ল ঘৰৰ বস্তুটো হয় ঘৰৰ বস্তুতটো আমি। খালো বেমাৰ আজাৰো কম হব নিশ্চয় হয় নে নহয়।
উম উম।
সেইটোৱে। তাকে আপুনি অলপ কৈ দিব লাগিলে সজাগতা মানে সবাৰো প্ৰয়োজন যদি হয় কৈ দিব। অ।
হয় আমিতো আমাৰ গাঁৱত মানে যিমান মানুহ পিছ। মান আচান কিছুমানে অলৰেড আমি মানে কিছুমানক অলৰেড আমি পৰামৰ্শ মানে দিছো। সেইটো এনেকৈ মানে নকৰিব এনেকুৱা বস্তু নাখাবা বজাৰৰ পৰা এনে চব্জি। মানে আনি নাখাব যদি ঘৰতে কিবা। অলপ অলপ যদি কৰি খাওক লাগিলে অলপ অলপ কৰক অসুবিধা নাই। মানে এইটো কিমান ভাল প্ৰয়াস আছে কিমান মানে। একেবাৰে মানে ঘৰৰ বস্তু। লোকেল হয় সব ভাল ভাল বস্তু খাব পৰা। কৈদে চব কৰি দিছে
ঠিক আছে তেতিয়াহ'লে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অহ
ঠিক আছে। হেল্ল'।
ত হ'ব দাদা আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল।
হয় হয়।
ত নেক্স টাইমত কথা পাতিম আৰু ফোন কৰিলে ফোন কৰিম। অ গুড নাইট হা।